হেল্ল', অহ।
কি কৰি আছা?
অ', অ', তাৰ মানে আমি অলপ ফুৰিব যাম বুলি ভাবিছিলোঁ।
ক'লে যাবা?
অহ, অ', দাৰ্জিলিঙত।
দাৰ্জিলিঙত যাবা নেকি? কেত
অ', মানে আলোচনা চলি আছে আৰু, তাৰমানে আমাৰ উম, মাহী হয় মানে মাহীহঁতে তাৰমানে আজি যাব। আজি যাব তাৰমানে দাৰ্জিলিঙত, অহ, সিহঁত ক'লে তেতিয়া আৰু আমাৰো মন
তা যাবতো পাৰি ন ট্ৰিপ এটা।
অ', পাৰি। সেইটো মই আলোচনা কৰি আছোঁ।
যাওঁ ব'লা।
তোমালোকে
এইবাৰ যাওঁ।
অ', তেনেহলে কিবা এটা ডেট মানে ফিক্স কৰিব লাগিব।
তোমাৰ আমি অগষ্ট মানত গ'লে ভাল হ'ব নেকি? এতিয়াতো তোমাৰ গৰমৰ বন্ধ ন', যিহেতু গৰমৰ বন্ধৰ মানে তোমাৰ এতিয়া সকলো তোমাৰ চামাৰ ভেকচন গৰমৰ তিন পন্ধৰ যিটো ফুৰিব যাব সেইবাবে ধৰা, তুমি যদি উম, সেইয়েই কৰো আমি, তেন্তে যাব পাৰি ন'।
অ', গৰম বন্ধত কি বেয়া নেকি যাবৰ কাৰণে?
হয়, তোমাৰ মানে টুৰিষ্ট যিবোৰ, তোমাৰ মানে অলপ খুৰাহান জোগাবোৰ সেইবোৰত মানে মানুহ হয়।
অ'।
ত' অলপ মানুহ ভিৰহ'লে অলপমান চাবলৈ অসুবিধা আৰু। মই, মই মানে ইমান এটা ভাল নাপ পাওঁ আৰু একদম ভিৰ ভাৰ হ'লে, অলপমান শান্ত সুস্থৰে চাই ভাল পাওঁ আৰু।
অ তান আৰু ধৰ এই হোটেল চোটেল এইবিলাক পোৱাৰ অলপ অসুবিধা হয় চ বুকিং হৈ যায় অ
আৰু আৰু তোমাৰ যিহেতু পাহাৰীয়া ইলাকা ন আৰু অলপমান পাহাৰ চাৰ কিবা হলে তোমাৰ জাম হৈ যায় তোমাৰ যদি আৰু মানে তোমাৰ এতিয়া চিজন টাইমত মানে বহুত জ হয় মই মানে তোমাৰ এটা ভিডিঅ' এটা দেখিলো মতে মানে বহুত কি হৈ আছিলিলে
আহ
খেত
অঁ অঁ ঠিক আছে তেনেহলে আমি আগষ্ট মানত বা নৱেম্বৰ অক্টোবৰ মানতও যাব পাৰিল অ তেতিয়াও ভাল লাগে সেইটো ি জিলোত ভাল লাগে
অ ভাল লাগিব ঠাণ্ডা হ'ব অ উম ঠ্া
অ কিন্তু গৰমত অলপ ভাল লাগে আৰু না
গৰমত হ'লে ভাল লাগে সেইটোয়ে অগষ্ট মানত যাব পাৰিলো মাৰ্চ পাৰি পাৰি আগষ্টৰ মাহৰ মানত ধুনীয়া সুন্দৰ যাব পাৰিম
ঠিক আছে আমাৰ মানে কোনোবা যায় যদি সিহঁতকো সুধি লও বেছি মানুহ অলপ অল হলে ভাল লাগে আৰু অকলে অকলে যোৱাত কৰি অ তোমালোকৰ যদি ফেম তো যায়
আহ অ একেলগে মিলি চুলি যাব পাৰি হয় ন
অ আৰু ইয়াৰ পৰা কি তোৰ ক যাব লাগিব
অ তোমাৰ মানে শিলিগুৰিলৈৈ হ্লো শিলিগুৰিলৈৈ তুমি ট্ৰেইনত যাব লাগিব চিলিগুৰিৰ পৰা তুমি শিলিগুৰি নহয় এন জি পি এন জি পি নিউ জলপাইগুৰি এন জি পি
অ
ত তালৈ তুমি ট্ৰেইনত যাব লাগিব ট্ৰেইনৰ পৰা তুমি টেক্সি লব লাগিব
অ টেক্সি নে বাছত বাছ চলে বোলে
নাই বাছো চলে্ বাছো চলে টেক্সিও চলে
অ এইটো তাৰমানে যোৱা নাই তাত যোৱা নাই তেনেকৈ যোৱা হোৱা নাই আমি মানে দিল্লীতহে গৈছিলো দেহৰাডুন এইবিলাকো গৈছিলো
অ অ অ অ
অ এই ডেৰাযুোন আমি যি গৈছিলো দেৰাযুোন হা
অ দেেৰে ন ব ছিলো যে তুমি কিছ আমি দেহচন যে গৈছিলো অ অ
আহ কি ভাল লাগে হচৰি সেইটোতো এতিয়া মানে ঋষিিকেশত মানে উ পানী বহুত পানী হৈছে মানে গংগাত অ মানে কৈ আছে আৰু মানে ওচৰত পাৰত মানে মানুহ বহিবই নোৱাৰে মানে পানী ইমান হৈ গৈছে অ মানে ফুল হৈ গৈছে গংগা নদীতটো
আচ্ছা
অ আৰু এবাৰ যি হৈছিল কিমান চনত দুহেজাৰ চৌবিশ নে কি চনত চৌবিশ নহয় বিশ চৰত নেকি নাই কোচত হৈছে নহয় নহয় অ
নাই ন
নহয় ষোল্ল মানত অ ষোল্ল মানত হৈছিল নেকি ডাঙৰ হেৰি হৈছিল দেই পানী আহছিল
পনাৰজ
এতিয়া আৰু কি আচৰিত ন মানে এই মহাদেৱটো যে ডুবেই যোৱা নাছিল আহ
সকলো বস্তু ডুব গৈছিলে সেইটোয়ে
সেইটো মহাদেৱৰ এইটো বা বাবা মানে টোপ যোৱা নাছিল আৰু
থতিে
নামত মানে বহুত মানুহ মানেছিল অনিষ্ট হৈছিল
অ অ অনিষ্ট হৈছিলে মানে ভগৱানৰ কি মহিমা গৈছিলে ন
আমাৰ অ গম পাইছো মানে বাতৰিত পাইছো এইবিলাক চাইছিলো নহয় কেনেকৈ মানুহ বিলাক মানে স কৰি যা উঠি উঠি যাই এইবিলাক দেখিছো
সেইটোয়ে উপায় নাই আৰু আমি গৈ যোৱাতে পাৰো একো এনেকুৱা সন্মুখীন হোৱা নাই আমি আমি বাৰু বতৰ চাইে গৈছিলো
অ ম নে আমি এনেকুৱা বিশেষ আমি অসুবিধা পোৱা নাই কিন্তু অকণমান ধৰ ওপৰৰ পাহাৰৰ পৰা মানে শিল অলপ বাগৰি আহে তেতিয়া অলপ ৰাস্তাতটো বন্ধ হৈ যায় কিন্তু লগে লগে ঠিক কৰি দিয়ে
অ মানে পাহাৰীয়া ৰাস্তাৰ এইটো এনেকুৱা হয়য়ে মানে তোমাৰ এইটো আমি তাত বুলি নহয় সকলো তোমাৰ তুমি যদি মানালী চানালী যোৱা
অ একেই সেইটো ত পাহাৰোৱা ঠাই বিিলাক আৰু বেছি ভাল লগা বস্তু বিলাকহে আছে প্ৰাকৃতিক সৌন্দৰ্যয় ইমান ধুনীয়া
উম
সেইটো সেইটোতো ইমান পাহাৰৰ ওপৰত কি ধুনীয়া ধুনীয়াু হোটেল আছে এইবিলাক কি ভাল লাগে ভাল লাগে চাই কিনে অ অ আৰু এতিয়া ধৰ এ অ অমৰনাথ অমৰনাথ ন নহয় কেদাৰনাথতো মানে অলপমান হেৰি হৈ আছে আৰু ৰাস্তা মানে পিছল মানে অ বৰষুণ অ অকমান অসুবিধা হৈ আছে
হয় নেকি
সুবিধা পাইছে
আত্ছা
এইটো ৰাস্তা ঘাটিলাক অলপমান বেয়া হৈছে আৰু এনেকুৱা এইখিনি সময়ত বাৰিষা নহয় অলপমান হেৰিতো বেছি আৰু বৰষুণৰ
এনেকুৱা হয় বাৰু আৰু মানে তোমাৰ অ বাৰিষা দিনত মানে মাটি চাটি খহি থাকে যে সেইকাৰণে আৰু
অ
মাটিবোৰ ধিলা হৈ সহি যায় সেইকাৰণে হয় আৰু এনেকুৱা হয়ে বাৰু স্বাভাৱিক কথা
তিলে মাটিবিলাক তাৰ মানে ধোহা কি কৈছা?
কি কৈ আছিলা মাটি পৰি
নহয় তাৰমানে সেইফালেই মানে মাটিবিলাক তাৰ মানে শিল বিলাক মাটি ধৰি নাৰাখে আৰু আমাৰ ইয়াৰ মানে লাল মাটি না মানে মাটিবিলাক ধৰি ৰাখিব পাৰে আৰু শিলে। সেইফালে মানে গুৰা গুৰি তাৰ মানে অ। সেইকাৰনে মানে অ সেই সেইটো কাৰণে মানে বান্ধি মানে ধৰি ৰাখব নোৱাৰে আৰু
সেইটোৱে, উপায় নাই আৰু সেনেকুৱাই হয়। উম উম উম ঠিকে।
আহ। এইটোতো এতিয়া ভাবি আছো যাম বুলি
যোৱা এইটোৱে ফুৰা বয়স।
অ। নহয় নহয় ফুৰিব লাগে, মাজে সময়ে ফুৰিব লাগে। তেতিয়া অকমান ধৰ ভাল লাগে মনটোও ভাল লাগে ধৰ নজনা কথ কথা কিছুমান জনা যায় নেদেখা বস্তু দেখা পোৱা যায় এ তেনেকু অভিজ্ঞতা হয় আৰু। নতুন নতুন অভিজ্ঞতা হয় আৰু। আমিতো এতিয়া খাদ্য খাব পাৰি, এতিয়া ঘৰত থাকিলে আমি সেইখিনিতো দেখাও নাপাও শুনিটো নেপাওঁ। ত মানুহৰ মুখে মুখে শুনা পাওঁ বা ধৰ বাতৰি এইবিলাক দেখা পোৱা যায় কিন্তু নিজ চকুৰেতো দেখা পোৱা নাযায়। এতিয়া গ'লেই তেতিয়া এইবিলাক দেখা পোৱা যায় এইবিলাক অনু ভৱ কৰা যায় কেনেকুৱা কেনেকুৱা কি এ সেইটো নিজে মানে অ অভিজ্ঞ জ্ঞতা হয় এটা আৰু। সেইকাৰণে মাজে মাজে মানে যাব লাগে, যাবতো মন আছেই।
যোৱাটোটো মন যায়, তোমাৰ টকা পইছাটোহে কথা।
অ সেই সেইটোতো কাৰণে মেইনটো টকা পইচা, টকা পইচা হ'লে আৰু যেতিয়াই তেতিয়া য'তে ত'তে যাব পাৰিল আৰু।
হয় মাৰা মাৰা কাম একো নহয় তেতিয়া।
অ একো নাই আৰু সুবিধা অসুবিধাটো লাগিব।
শিকে আৰু তোমাৰ আজি আজিকালি অলপ অলপ মানে বতৰটো মানে তোমাৰ কি হয় পুুতকে কৰ'বাত বানপানী হৈ গৰম কুহুমীয়া হৈ যায় অলপমান তোমাৰ গ'লেও অলপ ম হৈ যায় তো বহুত তুমি ভাবি চিন্তি যাব লাগে।
অ অ অ।
হয়নে?
অ তাৰমানে গ'লে যেন বিপদত পৰা নাযায় আৰু আৰু বিপদটোৰ কথাটো গম পোৱা নাযায় না কেতিয়া কি বিপদ আহে সেইটোত তোৰ গম কোনেও গম নাপায়। অ আহ গমটো না
কি হয় কি আছিলে বেছি তু অলপ ঠাণ্ডাদিনত যাব লাগে জানানে?
অ। আহ ঠাণ্ডা দিনত ইমান আহ আহ
বৰ অক্টোবৰ মাহত সেই তেনেকুৱা সময়ত যাব লাগে। এইেটো বহুত ভাল
আৰু সেইটো মানে ইমান গৰমো নহয় ঠাণ্ডাও নহয়
গৰম হ
আহ সেইটো মই চলে খাাল আৰু আৰু ধৰ সেইটো সময়ত বেছি বাৰিষা নপৰে এতিয়া অলপমান পানীতো অলপমান হেৰিতটো বেছিে বৰষুণৰ মানে বতাহ
অ
অ এইবিলাক অলপ বেছি সেইটো কাৰে অ অ অঁ
মাই নাই আৰু কি কৰিবা চা পাবা যাবা তোমালোকে আমি হেই কৰিম দিয়া তোমাৰ কি কয় আগতীয়াকে মানে তোমাৰ অ চাই চি্পি লম আৰু কত কি আছে কি নাই তেতিয়া মানে সুবিধা হ'ব দিয়াচোন নাম আৰু
অ অ অ অ সেইটো জানি ললে ভাল উ ধৰিয়াৰ পৰাতো বুকিং কৰিব পাৰিল নহয় মানে হোটেল আহ ইয়াৰ পৰা মানে চাই ললেই হ'ল এতিয়া মানে অসুবিধা নহয় আৰু
উ
যোগ
চাই চিন্তি যদি মিলাব পাৰো তেতিয়া ভাল আৰু
অ ঠিক আছে মই আহ আলোচনা কৰি লওঁ অঁ অঁ অঁ